হেল্ল'
অ' মোক মাত্ৰো শুনা পাইছানে?
হয়-হয়, পাইছো পাইছো, আপুনি পাইছে নে?
অঁ, ময়ো পাইছো পাইছো, তাকেই এতিয়া কি কৰি আছা?
মোৰ অঁ এয়া আছো, এই চাহ তাহ খাই উঠিছ। হ
মই এই এনেই শুই আছিলো বহুত বহুত বেছি গম পৰিছে গম পাইছা নাই।
অহ গৰম পৰিছে নেকি আমাৰ এইফালে আকৌ পিছবেলা বহু
বওষুণ অহ অহ অহ তাকে আমাৰ আমাৰ এইফালে তোমাৰ হেৰি নহয় আগবেলা বৰষুণ দিছিলে নহয় তোমাৰ আগবেলা বৰষুণ দিলে তাৰপিছত এতিয়াও দেখোন হেৰিটো কমাই নাই দেখোন গৰমটো
আচ্ছা আচ্ছা
অহ বৰষুণ দিয়াৰ পিছতো গমটো কমা নাই গম পাইছা নাই, এতিয়া মই ফেন লগাইহে শুই আছোঁ
কেতিয়াবা হয় তেনেকুৱা
এহ তোমাৰ মাতটো ভালকৈ ভালকৈ শুনা নাই গম পাইছানে?
এতিয়া শুনিছা নাই?
এতিয়া শুনিছো অহ, বাই অহ অহ নি নেটৱৰ্ক প্ৰব্লেম সেইটো হয় বাৰু তাকে এতিয়া ভাত পানী খালা নাই?
ভাত পানী তোমাৰ বনাই আছে খোৱা নাই আজি অকণমান দেৰি হ'ব চাগে
অহ অহ অহ
মোবাইলত মোৰ মানে কাম অলপ আছে কিবা কিবি মোবাইলত ডিজি
হয় হয় হয় তাকে তুমি অহ অহ ডিজিটেল কাম চাম কৰি থাকা নেকি? তুমি
মই কৈ থাকো তোমাৰ এইবিলাক কিবা কিবি হওক টাইপিং চাইপিঙে হওক টাকচ বিলাক কৰি থাকো মানে
অহ অহ অহ এইটো এইটো ভালেই হৈছে বাৰু দেই মানে পইচা এটাও ওলাই থাকে যে
অহ তুমি চোৱা নেকি
মও ময়ও কৰোঁ বাৰু দেই মই মাজে মাজে মানে কেতিয়াবা মন গ'লে কৰো আৰু মানে ফ্ৰী টাইমত কৰোঁ আৰু কেতিয়াবা পইচা পাতি এটাও ওলাই থাকে ভাল ভালো লাগে পইচা পাতি এটা ওলাই থাকিলে
অহ ঠিকে আছে ঠিকে আছে, ভালে ভালে চাহ তাহ খালা নাই তুমি?
মা চাহ তাহ খালো খালো
অহ ঠিকে আছে তোমালোকৰ ফালে নেটৱৰ্ক পায় নাই ভালে ভালে ভালে ভালে তোমালোকৰ
আমাৰো এই ভালেই ভালেই বাৰু
অ হেৰি নহয় তোমালোকৰ এইফালে নেটৱৰ্ক পাই নাই ফাইভ জি পাই নাই
অ আমাৰ এইফালে একদম পুৰা ফাইভ জি প্লাছ চলি থাকে গম পাইছা নাই
অ আচ্ছা আমাৰ এইফালে অকমান নেটৱৰ্কৰ প্ৰব্লেম দিছে গম পোৱা নাই
অ প্ৰব্লেম দিছে নেকি
মানে তোমাৰ সেই আমাৰ ঘৰত ইমানকে নাপায় অকমান ওলাই গ'লে ফাইভ জি পায় তাৰমানে ঘৰত নাপ আউ তোমা কি হ'ল এই হেটো ৰেঞ্জটো কভাৰ কৰা নাই নেকি আমাৰ গাঁৱত মানে তোমাৰ নেটৱৰ্ক ক সেইটো খুব
অ এই সেই তোমালোকৰ ঘৰটোৰ ওচৰত বাৰু গছ গছনিবলাক বেছিকে আছে নেকি বাৰু
অ অ বেছি আছে অ
অ এই সেইটো কাৰণে আকৌ তোমাৰ সেইটো কাৰণে নেটৱৰ্কতটো পোৱা নাই চাগে তোমাৰ মানে কি হয় এই অ এই গছ গছ গছনি বিলাক থাকিলে মানে ওখ ওখ ডাঙৰ ডাঙৰ যদি গছ গছনি বিলাক থাকে তেনেহ তেনেহ'লে মানে নেটৱৰ্ক টো মানে অকণমান কমকে পায় সেইটো কথা অ আজিকালি তোমাৰ ফাইভ জি ফাইভ জি সেয়াত বহুত সুবিধা আকৌ গম পাইছা নাই
সুবিধা অ
অঁ ফাইভ জি নেটৱৰ্ক চলিলে মানে কি হয় তোমাৰ ডাটা চাটা আনলিমিটেড পায় নহয়
অ আনলিমিটেড পাই তোমাৰ কাম খিনি কৰিবলৈ সহজ হয় ন
আকৌ তুমি কিবা যদি তোমাৰ ইম্পৰ্টেণ্ট কিবা ফাইল চাইল থাকে ন ডাউনলোড কৰিবলে এতিয়া তোমাৰ কিছুমান বৰ্ডেন ফাইল বিলাক তোমাৰ কিমান জিবি জিবি হয় দেখিছা নাই তোমাৰ তোমাৰ দেইলি তোমাৰ ওৱান জিবিহে পাওঁ হ ন আমি নৰ্মেল মানুহে এতিয়া তোমাৰ অ এতিয়া তোমাৰ সেইটো এতিয়া মানে ডাঙৰ ডাঙৰ ফাইলবিলাক ডাউনলোড কৰিবলৈ কি হয় তোমাৰ আমি আকৌ এক্সট্ৰা যে পইচা দি পেলাই ডাটা টা পেক ভৰাব লাগে গম পাইছা নে এতিয়া এ অ এ এতিয়া মানে ফাইভ জি পেকটো ভৰালে মানে লাভ হয় মানে তোমাৰ মানে বহুত বহুত মানে বহুত ডাটা খতম কৰিব মানে আনলিমিটেড আৰু লিমিটেড নাই মানে
অ হয় হয় মোৰ মোৰ আকৌ তোমাৰ এতিয়া কি হৈছে ইয়াত পতকে নাপায় যে
অ অ অ
তিয়া প্ৰব্লেমটো দিয়া কাণে মই আতৰ লগাই ল'বলগীয়া হৈছে
তাকে তাকে ৰাউতা অ ৰাউতাৰ লগালে পাই বাৰু দেই
ৰাউতাৰ লগালে পাই অ সেই তাতো ইমান ইমান হেৰি নহয় মই ধ তা ত অ ফোন কৰিবৰ কাৰণে কি কও গম পোৱা নাই
অঁ অঁ
মানে তোমাৰ পইচাৰ ক্ষেত্ৰত কচলি হৈ যায় ন তোমাৰ ৰাউটাৰতো ভৰাব লাগে আকৌ মোবাইলতো এক্স্ৰা ভৰাব লাগে এ এতিয়া ঘৰতে নেটৱৰ্ক ত তোমাৰ ধৰা পাই থাকিলে ন মোৰ ইয়াত তা পিছতে বাকী ফোন চোন ক কৰিব কাৰণে ৰিচাৰ্ছ টো অ কম দাম কৰি দি আও বা বাহিৰৰ হে কৰিবলে অ অ সেইকাৰণে দুইটা হেইঅত কাম খিনি চলাই থাকিবলৈ হৈ থাকে আও ঘৰ তোমাৰ বেলেগ মা হ যোনবিলাক ফোন কৰিবৰ কাৰণে যোনটো চাফিচেঞ্ ৰিচাৰ্জ লাগে
হয় হয়
সেইটো সেইটো কৰি দিওঁ আৰু বাকী নেট ফিত ইয়াতে লয় আৰু
অ অ এই তোমাৰ তোমালোকৰ ঘৰত যদি নেটৱৰ্কৰ যদি প্ৰব্লেমটো বেছি হয় তুমি তুমি হেৰি কৰিবাৰ নহয় তুমি টাৱাৰৰ কাৰণে এপ্লাই কৰিব পাৰা নহয়
অ নহয় আমি তোমাৰ কি হ'ল গম পোৱা নাই আমি আমি গোটেই গাঁৱৰ গাঁৱৰ সেইখিনিয়ে কইছোঁ এপ্লাই
অ অ অ
মানে আমাৰ গাঁৱত এটা লাগে বুলি কৈছো মানে যিহেতু তাৰ ৰেঞ্জ টোৱে কভাৰ নকৰে ন যোনটো হেই আছে অ সেইকাৰণে গোটেই গাঁও খিনি এটা এপ্লাই কৰিছো টাৱাৰ এটা টাৱাৰ মানে তেওঁলোকে টাৱাৰ বহ়াই বা তাৰ ৰেঞ্জটো বঢ়াই দিয়ে কি কৰে কৰিব মুঠতে কিন্তু আমাৰ মুঠত হয় আৰু হাই হাই স্পীড নেটৱৰ কাৰণে আমি কা কাষ্টমাৰ হিচাপে আমি হয় হয় হয় কাষ্টমাৰ হিচাপে হেৰি কৰিছিলোঁ আমাক সেইখিনি আমাৰ দায়িত্ব বা আমাৰ সেইখিনি অধিকাৰো ন
অ অ তাকে আজিকালি অ এতিয়া এতিয়া মানে চাই থাকোতে আমাৰ আচলতে এই আমাৰ যোগাযোগ ব্যৱস্থাটো বহুত উন্নত হৈ গ'ল আকৌ দেখি দেখিছা নাই বাৰু আমাৰ এ তুমি এতিয়া এই আগৰ আগৰ কথালৈ মনত পেলোৱাচোন আমি আগতে কি কৈছে আগতে কি দিন আছিলে এতিয়া কি দিন হৈ গল বাৰু ভাবাচোন আগতে আমি অ আগতে অ আমি আমি আগতে আগতে কি কৈছিলো গম পাইছা নাই সৰুতে যে সৰুতে আমি চিিি কিহে লিখি দিছিলো গম পাইছ নাই আমি খা খবৰ ল'বলৈ আগতে আগতে আমি চিঠিহে দিওঁ তাৰপিছত আকৌ এই মানে টেলিফোন এটা আছিলে আৰু আগতে মানে ত আকৌ সেই ষ্টেচনলৈ যাব লগে লাগে আকৌ ফোন কৰিবলৈাগ
চিঠিল চিঠিলহি পাইছা নে কি
অ চিঠিও লিখিছো তাৰপিছত আকৌ সেই তালৈ গৈ মেলি এনেকে
য় আহ পিছ অবিঙ
ি অ পিচি অ মই নামটো পাহৰি গৈছিলো বাৰু এই তাতহে ফোন কৰোগৈ আৰু তোমাৰ তাক তাকে তাকে এতিয়া এতিয়া কথা কথাবোৰ ভাবাচোন এতিয়া তোমাৰ মানে উতিি মানে খুব কম সময়ৰ ভিতৰতে আমি মানে এখন দেশৰ সেই মানে ইমূত থকা মানুহৰ সতে আমি এক ছেকেণ্ডৰ ভিত আমি আচলতে কনটেক কৰিব পাৰ দেিছা নাই একছেকেণ্ড বা এক মিনিটত অ এক মিনিটৰ ভিতৰতে আমি মানে ধুনীয়াকৈ কথা পাতি থাকিব পাৰোঁ হয় নহয় বাৰু আকৌ লগতে লগতে ভিডিঅ' কলতো কথা পাতি অ
ভিডিঅ' কল আজি পাঁচ বছৰ আগতে ন নেটৱৰ্কৰ তমাৰ অৱস্থা কেনেকুৱা আছিলে আগত এটা ভিডিঅ' এটা প্লে কৰিলে উো ইউটিউবত- তোমাৰ কেনেকুৱাকে প্লে হৈ চাবা শোন ৰৈ ৰৈ ৰৈ ৰৈ ৰৈ ৰৈ।
হয় হয়।
হয় আজিকালি তাৰ কিমান আগবাঢ়ি গল
অঁ নেটৱৰ্ক আজিকালি নেটৱৰ্কৰ স্পীডো বহুত বাঢ়ি গ'ল। আকৌ নেট মানে পাই। এই আগতে নেটৱৰ্কে নাপায় চাবাচোন- একে একেবাৰে আনি নাই। আমি আমি আগতে- ফোন কৰিবলৈ হ'লে চোৱাচোন- সেই গোটেই ৰাস্তালৈ গৈ মেলি এনেকে ঘূৰি- লাগে আকৌ আকৌ কোনো কোনোবা- এটা জেগাত নেটৱৰ্ক পায় নহয়। সেইখন জেগাতে আকৌ- ৰখি থাকিব লাগে আকৌ অ নিশি লাগে অ কোনো এতিয়া আমি- এতিয়া আমি বিন্দাস অঁ- এতিয়া আমি বৃন্দাস আমি কথা পাতিব পাৰো ঘৰৰ পৰাই শুই শুই। ত চললে বহুত ভাল হৈ গ'ল নেটৱৰ্ক সেইটো। হয়।
যদিহে চোৱা মানে কি হয় কথাটো মানে সেইটো সেইটো চোৱা- তে এতিয়া গোটেই এতিয়া চি- ইণ্টাৰনেটে গোটেই সংযোগ হৈ থকা নাই জানো।
হয় হয়।
স্পীড বা ইণ্টাৰনেট ডেভেলপমেণ্টৰ ক্ষেত্ৰত সেইখিনি কাম কৰিব লাগিবই। কাৰণ এতিয়াতো জাপানৰ নিচিনা দেশত- ছিক্স জি ছেভেন জি চলি আছে ন গতিকে গতিকে- খু খুব কম সময় ভিতৰত আমি ইয়টো ফাইভ জি প্লাছ তুমি কৈছা ফাইভজি প্লাছ - চলি আছে চিক্সজি পতাপত আহি মানে খুব কম সময়-
ছিক্স ছিক্স জি আহি যাব নিশ্চয় নিশ্চয়।
ছিক্স জি অহাৰ লগে লগে আৰু নেটৱৰ্ক বেছি হ'ব। আৰু হেৰি হব কষ্টলি হৈ যাব কথাটো আৰু আজি আৰু- আজিকালি কি গম পোৱা নাই পইচা নিত কা ৰিচাৰ্জৰ ক্ষেত্ৰত পইচা যিমান বেছি দিয়ে
হয় সিমান পাই তাকে এতিয়া এইটো কথা কিন্তু বহুত বেয়া লাগিছে চে গম পায়ছা নে নাই এতিয়া তোমাৰ ৰিচাৰ্জ মূল্যতটো তুমি চাবাচোন দিনক দিনে বঢ়াই গৈ আছা গম পাইছা নাই আৰু আৰু আজি আলি মানে তোমাৰ মোবাইলটোতো আমাৰ দৈনন্দিন জীৱনত আমাৰ প্ৰয়োজন অতি প্ৰয়োজনীয় আচলতে মোবাইল নহ'লে কোনো আজিকালি থাকিবই নোৱাই হয় নহয়ব মানে মল আল মে গ পাইা নাই এতি বৰ্তমান তোমাৰ এতিয়া ফোন কৰিবো কিমান নহয় নহয় বাৰু কিন্তু ই এতিয়া কি হৈছে কোনোবা চানাই এতিয়া ধনী মানুহ বিিলাকৰো কথা নাই সিহঁতৰ ৰিচাৰ্জ লাগিলে ন কৰিবই সিহঁতৰ একো প্ৰব্লেম কিন্তু এতিয়া দুখীয়া মানুহ বিিলাকক কি হৈছে গম পাইছে না ইফালো নোহোৱা হৈছে সিফালে নোহোৱা হৈছে চাৰজ কৰি মানে কৰিবও লাগিব কিন্তু কৰিবও পৰা নাই গম পাইছে নাই গোটেই এতিয়া ফুচিছে সেই দুখীয়া মানুহ বিলাকহে গম পাইছানে
সেইটোোৱে তমাৰ এতিয়া কথা এটা মানে কি হ'ল সেই কথা সেই ক্ষেত্ৰত চাবলে গলে ইকুৱেলিটিটো নাই মানে
নাই নাই সেইটোোৱেতটো
কিন্তু ইকুৱেলিটো লাগিব ন
লাগিব লাগিব
মানে সেই ক্ষেত্ৰত সদনতো বহুত প্ৰস্তাৱ প্ৰস্তাৱ উত্থাপন হৈছে বিল উ মান এ ম ইমাৰ্জেঞ্চি কল কৰাৰো অপশন নিদিয়ে দিয়ে ন দুই তিনদিনৰ কাটি থৈ দিয়ে এতিয়া যিমান হাই স্পিড অৱস্থা নহলে মানুহে যদি নিজৰ বিপদৰ সময়ত যদি এ দুই দুই এটকাৰ কাৰণে যদি কিবা এটা বিপদত যদি ল হয় মই ভাবোমানখ হাইড নে মানে সেইটো ক্ষেত্ৰ কোনোিন হে হ'ব
উ হয় হয় হয় আকৌ আকৌ সেইটোতো সেইটোৱে হয় নহয় তোমাৰ আকৌ যে ইনকামিং কাটি দিয়ে সেইটোহে ডাঙৰ কথা গম পাইছা নাই তোমাৰ যে অঁ এজন মানুহে ফোন কৰোতে যে সেই ফোনটো নোসোমাই সেই মোবাইলত সেইটোহে ডাঙৰ কথা কথাা হৈছে
সেইটো কথাই কৈছোঁ।
এতিয়া এইটো, এইটো, এই বিষয়ৰ ওপৰত আমি আচলতে জনসাধাৰণে, গোটেই গোটেই সকলো মানুহে প্ৰতিবাদ কৰিব লাগিব। গম পাইছা নাই? তেতিয়া, তেতিয়াহে আচলতে ইয়াৰ কিবা এটা হ'ব পাৰে। সমাধান।
হয়! হয়! আচলতে, আচলতে, এই, এই ক্ষেত্ৰতো কা মোৰ মতে কাষ্টমাৰৰ সুবিধাটো কিন্ত চোৱা হোৱা নাই দেই। মানে মোৰ স্পেচিফিক কোম্পানী কেইটাৰ কথা কৈছোঁ। এতিয়া ধৰ মানে এইবাৰো নাকাটিম।
নাকাটে। নাকাটে।
সেই সেইখিনি কথা আজি যথেষ্ঠ খিনি কথা পাতিলোঁহি তাৰ ওপৰত। আশা কৰিছোঁ আকৌ তুমি, কোনোবা এটা বিষয় আকৌ আনিবা যাতে তাৰ ওপৰত কথা পতিব পাওঁ।
অ' নিশ্চয়! নিশ্চয়! নিশ্চয়! তেতিয়া অ'হ তেতিয়া আজিলৈ হ'ব আৰু ন?
অ' বাৰু! বাৰু! বাৰু! বাৰু! বাৰু! বাৰু!